আছোঁ, তুমি? হেল্ল'! শুনিচানে?
শুনিছানে?
শুন শুনি, তুমি তুমি কি কৰিছা বোলো?
অ' ভাত-পানী খালা নাই?
নি নাই খোৱা, ভাত বনাইছেহে। ভাত বনাইছেহে, তোমালোকৰ খালে?
উম, জাষ্ট খাই বৈ মেলি
উম, আজি অকণমান সোনকাল হ'ল দিনত ভাত পানী খোৱা নহলে মানে পিছবেলা।
অ'।
বাকী তোমালোকৰ কিহে বনাই পিছে?
আমাৰ মাংস বনাব নেকি।
ঠিয়ে আছে।
হ'ল আৰু।